হেল্ল'
হেল্ল' কি কৰিছা?
আছো এনে তুমি কি কৰি আছা?
উম, উম, ইমান গৰম লাগিছে গছৰ তলত বহি আছোঁ
অ',
আজি বহুত গৰম দিছে ন?
উম, বহুত গৰম দিছেটো।
ক'ত কলেজ গৈছিলে ৰাঙাপাৰা?
অ', ৰাঙাপাৰা ইণ্নটন ইণ্টনঞ্চিপ হৈ আছে।
অ', আহিলা ঘৰত?
নাই আছে
কিবা খালা?
উম, খালো
কোন কোন গৈছে কলেজ?
উম, আছে
হুম,
লগৰ আছে দুইজন
অ', ইমান ৰদ দিছে আজি ইউনিফৰ্মত গৈছা নেকি?
নাই সিবিল ড্ৰেছট
অ', কি খাই গৈছা ঘৰৰ পৰা?
উম, ভাত খাই আহিছো।
উম।
তুমি খালা?
মই খালো আৰু ৰুটি বনাইছিলে ৰুটি খালো। এই টেবুলৰ কাপোৰ লাগিছিলে না মোক দুটামান।
লাগে?
হম?
অ হ'ব।
টেবুলটো ফটো মাৰি দিম, এইটো চাইজৰ হ'ব নে নাই তুমি ক'ব পাৰিবা?
অ হ'ব তুমি দি দিবা মই চাই দিম।
উম। মানে মোৰ এটা টেবুল আছেটো, মানে এইটোত মানে মই হিচাপ কিচাপ কৰি থাকো যে লিখা লিখি কৰো মানে টেবুলটো কাঠৰ টেবুল হয়।
অ। অ হ'ব, তুম পঠাই দিবা ফটো মই চাই কিনে কৈ দিম।
এনে তোমাৰ ষ্টকত আছে?
অ আছে।
হলেতো গৈ আনিব লাগিব ন?
অ।
কিমান দূৰ যাব লাগিব সেইটোয়ে ভাবিছো?
উ'
ৰঙাপাৰা হৈ যাবা লাগিব।
উম'
তুমিতো এইফালে নাহায়।
ওহুম।
আজি খেলমাটি বজাৰ আছিলে, নগ'লো ইমান গৰম দিছে।
অ' ইমান গৰম আছিলে আৰু।
যদি আনিব যাওঁ কৰ পৰা আনিব যাব লাগিব কৰ লৈকে?
অ' মই তোমাক কিবা হোৱাটছপত কৈ দিম হা ক'ত আহিব লাগিব।
অ'। মানে এনেকে ক'ব যাতে চিটি পোৱা জেগা।
অ হ'ব কৈ দিম।
ৰঙাপাৰা মই ইমান চিনিও নাপাওঁ, কালি গেছ এজেঞ্চিত গৈছিলোঁ আৰু ৰে'ল ষ্টেশচনটো চিনি পাওঁ।
অ।
ৰেল ষ্টেশচনটো চিনি পাওঁ আৰু।
উম' হব মই তোমাক কৈ দিম হোৱাটছএপত।
উম মই চেভ কৰি থৈছোঁ নম্বৰটো, এইটো কাপোৰৰ কাৰণে।
অ' হ'ব।
কি কি আছে ৰঙাওপাৰাত?
হম?
ৰঙাপাৰাত মানে কি কি জেগা আছে এনেকে চাবলৈ?
চাবলৈ টো একোৱেই নাই।
সব ফালে বাগানেই আছে ন?
উম' বাগানে আছে। আম' সেইফালে এটা সৰু পাৰ্ক আছে কিন্তু একো নাই তাত।
এনেই আৰু!
ষ্টেচনৰ উ ষ্টেচনৰ সেইফালে সেইটো চাইডত এটা ৰাস্তা ৰাস্তা আছে যে সেইফালে যাব লাগে। এনে আছে, বহিব আছে আৰু এ পিং আছে, সেইটোয়ে একো বাকী একো নাই।
আপোনালোকৰ ঘৰৰ ওচৰত নে দূৰত?
অঁ, ওচৰতে অলপ!
ওচৰতে কি নাম সেইফালে পাৰ্ক?
পাহৰিলো!
নোযোৱা নিকি তাত?
ইমান নাযাওঁ! এবাৰহে গৈছিলো মই।
কিয়? ওচৰত আছে যাব লাগে।
ওচৰত, থাকিলেতো যাব লাগে!
উম!
ভাল নালাগে নেকি যাবলে?
নহয় দেই!
হুম
লগৰীয়া থাকিলে ভাল লাগে। অকলে আৰু
ফটো, চটো উঠিব জেগা আছে চাগে ন!
উম!
এনে কিমান ল'ব এইটো কাপোৰটো টেবুলৰ?
টেবুলৰ?
হুম
অ মই মাক সুধি দিম হা! কিমান ল'ব এইটো চাইজটো চাই, চাই ল'ম তোমাৰ।
ফটোত চাইজ গম পাবা কিমান ডাঙৰ?
উম! অ পাই যাম, চাই লম।
এ, তুমি নাজানা কেনেকুৱা দাম?
দামটো মানে সৰু আছে মই নাজানো এইটো।
তুমি বনাব জানা! দাম ক'ব নাজানা?
উম হু! তুমি বনোৱা আছে নে! মা বনোৱা আছে?
মই বনোৱা আছে, মাই বনোৱা আছে।
তোমাৰ বনোৱাটো লাগিব! চাম তেতিয়া কেনেকুৱা আছে? টেবুলত থৈ দিবা লগাই। এনে যদি ফটোটো পঠাই দিওঁ, তেতিয়া কেতিয়া যাব লাগিব আনিবলৈ?
উম এ কালি, পৰহি আহিলেই হৈ যাব।
উম! কালি, পৰহি মান গ'লে হব ন?
উম!
যোনদিনা মই মানে টাইম পাই যাওঁ ন মানে ভালকে কেতিয়াবাতো টাইম নাপাওঁ ন আৰু টাইমপাই দিলে মানে তোমাক মই কৈ দিম তেতিয়া যাম মই
অঁ হ'ব।
ক'ত লৈ আহিবা?
হে
ক'ত লৈ আহিবা?
মই?
উম।
উম তুমি তুমি কোনটো জাগাত জানা তাতে আনি দিম
মইতো ৰেল ষ্টেচন জানো গেছ এজেঞ্চি এইবিলাকে চিনি পাওঁ আৰু চিনিয়ে নাপাওঁ
অ হ'ব তাতে আনি তাতে আনি দিম।
গলেটো চিনি পালো হয় আৰু।
উম।
তোমাৰ যত ভাল হ'ব তাতে আনি দিবা তোমাৰ যদি দূৰ হৈ যায় ত' কেনেকে আনি দিবা
অ ইমান দূৰ নহ'ব।
ষ্টেচন ওচৰত হয়?
অঁ।
ষ্টেচনটো ওচৰতে হয়?
অঁ ওচৰতে হয়।
আৰু যোনটো পাৰ্ক কৈছা সেইটো কিমান দূৰ হয়?
সেইটো অলপ ষ্টেচনৰ পৰা অলপ দূৰ যাব লাগিব।
উম।
ইমান ইমান দূৰো নাই মানে খোজ কাঢ়ি গ'লে অলপ দূৰ লাগে।
কোনটো ওচৰত মানে ট্ৰেইন ষ্টেচন নে পাৰ্ক?
এ ষ্টেচনৰ ওচৰত।
ষ্টেচনটো ওচৰত পৰে ন
উম
মই আমাৰ স্কুলৰ পৰাই মই যেতিয়া ক্লাছত পঢ়িছিলো তেতিয়া মোক ইয়াৰ পৰা হুলোগুৰি যায় তাত এই তোমাৰ আৰ্মি কেম্প আছে ন জেগা এটা
অঁ।
হুলোগুৰি নে কি জেগাত আছিল তাতে মোক এন চি চিত লৈ গৈছিলে দহ দিন আছিলো তাতে। আৰ্মি কেম্পত। অঁহ। ওচৰত তাতে কেম্পৰ ভিতৰত লৈ গৈছিলে আমাৰ এন চি চি কৰিবলৈ।
অঁ।
আমাৰ ঠেলামাৰ পৰা দহজন লৈ গৈছিল আৰু দহ দিন মান তাত থাকিছিলো তাৰপিছত ৰঙাপাৰাৰ পৰা এটা বাছ না গ্ৰীণ কালাৰৰ কিবা ৰেহান নে কিবা নাম আছে যে
এটা বাছ আছে ৰঙাপাৰা
সেইটো বাছ দি আহিছিলো। শুনিছা?
অঁ।
ঘৰত কেইটা বজাত যাবা?
ঘৰত উম দুুটা মানত যাম।
কেইটা বজাত?
এতিয়া কোনো নাই
ইমান দেৰিকে কিয় তোমাৰতো কাম হৈয়ে গ'ল
নাই না আছে অলপ আৰু বহি বহি কৰো ন কিবা কি কয় আমি নাৰ্চাৰী কৰি আছো যে
হুম
ন্দেচন
অ শিকাব কিবা কিবি
উম
অ গাড়ী দি আহিছা নে ওচৰতে খোজ কঢ়ি আহিছে
গাড়ী দিয়ে আহিছো
কালিও আহিবা
উম কালিও আহিম
ওচৰত থাকিলেতো যাবও পাৰিলো হয় খেলা মতে বাইকত গ বাইকত গ'লে বেছি টাইম নালাগে আৰু
উম
যাম যদি বৃহস্পতিবাৰে হয় তেনেকা আনিব যাম
অ
মই এতিয়া টেজু টবুল আছে ন সেইটো মানে বজাৰ পৰা এনে এনেকে প্লষ্টিকৰ হেৰি পাই ন এনেকা
অ
কভাৰৰ নিছিনা সেইটো লগাই থৈ দিছিলে
হ ব মই কৈ দিম নব আহিলে
তোমাৰ মা কত আছে ঘৰতে বনাই আছে চাগে ন এনে কা
পাৰা গেছ গেছ ল'ব আহা তোমালোকে আমপাৰাত
মানে গেছ ল'ব আহা মানে কি মানে কলা গুছিৰ মোৰ ফ্ৰেণ্ড আছিলে ত'
অ
সিহঁতৰ গেছ এজেঞ্চিটো হল ৰাঙাপাৰাৰ তাৰপিছত সি মানে যাব কলে অলপ বৰিং পাই আছিলে তাৰপিছত মোক কৈছে ব'ল বাইকত যাওঁ বুলি কৈছিলে তাচত তাক বাইকত লৈ গৈছিলো
উম উম
মোৰ এজেঞ্চিটো তাত নহয় মোৰতো ঢেকীয়াজুলিৰ
সেইকাৰে ভাবিছো মই এইফালে কিয় আহিছে বুলি
উম নাই এইটো লগৰটোক লৈ গৈছি তেতিয়াত তোমাকো চিনি নাপাও পালেতো তোমাক ফোন কৰিলো হয়
উম
মোৰ নাম্বাৰটো ৰাখি থবা মই এইটো অৰ্ডাৰটো আৰু মোৰ লগৰ কেইটামানকো ক'ম যদি ইহঁতক লয়টো ল'ব পাৰিব আৰু ভালকে
অ হব
মোক তোমাৰ তাত কি মানে হেৰি আছে ন এনে ফটো উঠাই দিবা তেতিয়া মই এনেকে ষ্টেটাছ লগাই দিম তেতিয়া মানুহ বিলাকে ল'ব আমাৰ এইফালে মানুহ বিলাকে ভালেই পায় এনকা
উ মই কৈ দি দিম তোমাক ফটো কেইটা
আৰু কালাৰ বিলাকো চইচ কৰি লব পাৰি ন নে কালাৰ বিলাকৰ দাম বেলেগ বেলেগ থাকে নেকি
উম এনেকাত নাথাকে মানে যিমান ধাকা গৈছে সিমান সিমান যাব আৰু
অ'। মানে এনেকে খৰচা হয় আৰু।
অম।
ক'ৰ পৰা কিনি আনাএই খূতা বিলাক?
এই ৰাঙাপাৰাৰে ৰাঙাপাৰাতে আছে।
ৰঙা পাৰাত আছে নহ।
অ',
উম। তোমালোকৰোতো এইফালে নাহে আমাৰ আমাৰ ফালে চাগে ৰিলেটিভ নাই তোমালোকৰ ন।
উম।
অহা নাই কেতিয়াও।
কেতিয়া এবাৰ গৈছিলোঁ।
আমাৰ ইয়াতে মেলাও হৈ আছে গৰম বন্ধু যে একমাহ থাকে মেলা।
উম, উম, উম।
কেলামাৰত আগতে গৰু বান্ধাও হৈ আছিলে এইটো কেলামাৰত
হম। যাবা লাগিব তেনেহ'লে
আহিবা ফুৰিবলৈ।
উম।
আকৌ মেলাটো ৰাতিয়ে হয়।
উম।
কৰিব পাৰিবা ৰাতি আহিব দিব।
ই যাব নোৱাৰিম।
পিতিব তোমাৰ মায়ে তোমাৰ।
উম।
গালি দিব কেনেকে আহিব ইমান দূৰ।
হ'ব দিয়া মই তোমাক কৈ দিম হা।
অ', আৰু ঘৰত গৈ মোলে মোক ক'বা মেছেজ দিবা।
অ', হ'ব।
জনাই দিবা হা।
উম।
মই আৰু ফটো উঠাই পঠাই দিম কেবুল টোও ফটো উঠাই দিম হা।
অ'।
উম হ'ব দিয়া।